অ শুনিছানে মই এনে আছিলো ৰ'বা তুমি
অ মইও এনে ৰ'বা কিয় ইমান ৰাতিপুৱাই ৰাতিপুৱাই ফোন কৰিলা পিছে
উম মই এনেই অকমান কথা পাতিম বুলি ফোন কৰিছিলোঁ চাহ তাহ খালানে নাই?
উম নাই ৰ'বা খাওঁ নাই খোৱা মানে বনাইছো খাওঁ আৰু
অ হয় নিকি নাই খোৱা নাই ৰ'বা
হয় কেতিয়া খাবা নে উঠাই নাই
উঠিছো অলপ দেৰিকৈ খাম আৰু
হয়
উম মই আজি এনে অকমান আজি মই এনে আমাৰ অসমৰ উৎসৱসমূহৰ বিষয়ে এনে অকমান কথা পাতিম বুলি ফোন মাৰিলোঁ
অ হয় হয় ভাল বিষয় এইটো কোৱাচোন পিছে কি ক'ব বিচাৰিছিলা
তুমি এ আমাৰ আহ মানে অসমৰ চবতচে কি মানে গুৰুত্বপূৰ্ণ উৎসৱ কি বুলি ভাবা
অ উৎসৱটো বিভিন্ন ধৰণৰ উৎসৱেই আছে আৰু এনেকে কোনো এটা উম এনেকে ক'ব নোৱাৰি যে অসমৰ এইটো উৎসৱেই বিশেষকৈ সেই মানে বিশেষভাৱে জনা যায় সকলো উৎসৱে জনা যায় যেনে বিহুকে ধৰি লওঁ বিহুৱে হওক তাৰপাছত আমাৰ বিভিন্ন উৎসৱ পাৰ্বণেই হওক মানে এতিয়া এই মাত্ৰ যে হৈ গ'ল অম্বুবাচী সেই এটা উৎসৱ বুলিয়ে ক'ব পাৰি হয় নহয়
হয় হয় তুমি ঠিকে কৈছা অম্বুবাচী মেলাত জানাই তুমি দেশ বিদেশৰ পৰা ইমান আহ ভক্ত মানে আহ আহে যোনবিলাক আমাৰ কামাখ্যা মাৰ দৰ্শন কৰিবলৈ আহে আৰু এই সময়ত আৰু কোৱা হয় যে আমাৰ কা কামাখ্যা মাৰ ওচৰত আমি যদি কিবা এটা বিচাৰো আমাৰ মনোকামনা মানে জল্দি পূৰণ হৈ যায় আৰু আৰু মানে এই সময়খিনি বহুত এ ডাঙৰ উৎসৱৰ দৰে পালন কৰা হয় আমাৰ গুৱাহাটীত সেইকাৰণে উম পিছে তুমি অম্বুবাচী মেলাত গৈ পাইছা নে নাই?
উম পাইছো পাইছো অম্বুবাচী মেলা বহু বাৰে য বাই পাইছো অ তুমি পাইছা নাই
হয় ময়ো পাইছো ৰ'বা বহুত ভাল লাগে সেইখিনি সময়ত যাই বহুত আ ভিৰ হ'লেও মানে যাই পেলাই বহুত ভাল আৰু
হয় হয় তাৰে দৰ্শন কৰিবলৈ অহা মানুহবিলাকৰ লগত মানে কথা পাতিও ভাল লাগে আৰু মানে দৰ্শ মানে যিটো দৃশ্য মানে সকলো দেশ বিদেশৰ মানুহ আহি পিনে এক লগ হয়হি তাৰ পিছত বিভিন্ন উম বাবা বিলাক তাৰ তাৰ পাছত শ্মশানত যাই তেওঁলোকে পূজা কৰে মানে উম সেয়া বিভিন্ন ধৰণৰ দৃশ্যসমূহ চাই পেলাই ভাল লাগে আৰু
হয় তুমি ঠিকেই কৈছা সেইখিনি সময়ত যিমান আৰু আমি যিহেতু গুৱাহাটীতে থাকোতো আমি কিছুমানে যায় পোৱা নাই ত আমি মোৰ মতে যাব লাগে কাৰণ আহ ইমান দেশ বিদেশৰ পৰা মানুহ বিলাক যদিহে চাবলৈ আহিব পাৰে তেন্তে আমি ওচৰতে থাকিনো কিয় যাব নোৱাৰো
হয় হয় ঠিক কথা কৈছা আৰু এনেকুৱা নহয় যে কোনো যোৱা নাই গৈছে বাৰু এবাৰ হ'লেও গৈছে
হয় গৈছা আৰু তাৰ পিছতে আমাৰ আহ ক'ব গ'লেতো আমাৰ বিহুৰ অন্যতম মানে উৎসৱ এট এটা হৈছে আমাৰ বিহুতো কাৰণ অ মানে অসমত অ আমাৰ অসমীয়াসকলে, অসমীয়াসকলে বুলি নহয় আজি অসমত যিহেতু বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ মানুহ আছে ত' বেছিভাগ মানুহে মানে আমাৰ বিহুটো পালন কৰে কাৰণ বিহুটোতো আমাৰ অসমৰ এটা গৌৰৱ বুলি ক'ব পাৰি আমাৰ এ ইমান মানে ডাঙৰকৈ পতা হয় বিহু বিলাক ইমান এ মানে উৎসাহ আনন্দ সকলোবিলাক চাই পেলাই বহুত ভাল লাগে আৰু
হয় হয় ঠিক কথা কৈছা আৰু বিহু বুলি ক'লেই আমাৰ মানে দেহা মানে গা সকলোবোৰে মানে খুব ভাল লাগি যায় আৰু খুব মানে ভাল এটা মানে দৃশ্য ৰঙালী বিহুৱে হওক ভোগালী বিহুৱে হওক তাৰপিছত কাতি বিহুৱেই হওক মানে সকলো বিহুতেই আমি বহুত মানে ভাল লাগে আৰু যেনেকে ধৰি লোৱা ৰঙালী বিহু ৰঙালী বিহু এটা এটা ৰঙৰ উৎসৱ সেয়কেই ৰঙালী বিহু বুলি কোৱা হয় আৰু উম ৰঙালী বিহুৰ প্ৰ প্ৰথম দিনাই গৰুক যিহেতু গা ধুৱাই সেই দৃশ্যসমূহ মানে বহু অতুলনীয় মানে বহুখিনি আমাৰ কিবা লাগি যায় মানে একদম ভাল লাগি যায় এনেকুৱা যে ভাল লাগে যে আমি অসমত জন্ম হৈ পেলাই আমি বহুখিনি গৌৰৱ কৰিছো মানে সেনেকুৱা ভাল লাগি যায় আৰু
হয় তুমি ঠিকে কৈছা বিহুৰ আগ জাননী দিবলে কুলিৰ মাত শুনি ইমান ভাল লাগে তাৰে পিছত আৰু এইটো ঢোল পেপাৰ মাত বিলাকো শুনি ভাল লাগে যিহেতু মানে আমাৰ ৰঙালী বিহুতো অসমীয়া নৱবৰ্ষৰ আৰম্ভণি আৰু সেইকাৰণে এই বিহুটোত মানে আহ গোটেই কেইটা বিহুতকৈ বেছিকৈ আনন্দ উল্লাস কৰা হয় আৰু জানাই বিহু গধূলি গধূলি যেনেদৰে ডেকা গাভৰু বিলাক সৰু সৰু ল'ৰা ছোৱালী বিলাকে হুঁচৰি গাব যায় ঘৰে ঘৰে এইবিলাক চাই পেলাই বহুত ভাল লাগে দিয়াচোন
হয় হয় ঠিক কথাই কৈছে আৰু উম ভোগালী বিহু এটা অন্যতম কাৰণ ভোগালী বিহুত আমি যিধৰণে ফূৰ্তি কৰো যিধৰণে আমি ভোজ ভাত খাওঁ সেইবোৰো বহুখিনি দূৰলৈকে ক'বলৈ গ'লে আমি বহুখিনি আমি অসমীয়া জাতিটো উপলব্ধি কৰিছো অসমীয়া জাতি বুলিয়ে নহয় অসমত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী আছে যেনে ধৰি লোৱা তিৱাসকলে হওক বড়োসকলে হওক ৰাভাসকলে হওক মণিপুৰিয়া সকলে হওক তেওঁলোকৰ যিবোৰ নৃত্য পৰম্ পৰা আদি সকলোবোৰে মানে আমাৰ অসমখন নক অ' মানে আৰু বেছিকৈ সৌন্দৰ্য এটা দিয়ে, হয় নহয় বাৰু? তুমি কি ক'বা, ইয়াৰ বিষয়ে যে বেলেগ জনজাতি বিলাকে আমাৰ অসমত যি যেনেকে থাকে, আমি অসমীয়া বিলাক বা অসমৰ মানুহ বিলাকে আমি বেছি মানে সৌন্দৰ্যতা লাভ কৰোঁ, আৰু মানে গৌৰৱ এটাও অনুভৱ কৰোঁ।
সৰুজনী একেবাৰে ঠিক। ঠিক কথা কৈছ, কাৰণ আমাৰ অসমত বিভিন্ন ধৰণৰ জনগোষ্ঠী আছে তুমি কোৱা দৰে। সেই সকলৰ যোনটো এনে এনেকুৱা নহয় কোনোবাই কাবাক হিংসা কৰে, কিবা কিবি সকলো যে মিলি কেনে থাক। অসমত সেইবিলাক চাই বহুত ভাল লাগে। যে আৰু মানে বেলেগ জনগোষ্ঠীৰ উৎসৱটোও আমি সকলোৱে পালন কৰো, সেইকাৰণে সেইটোও ভাল লাগে। এনেকুৱা নহয় যে আ কি বুলি কয় কোনোবা মুছলমান আছে, তেওঁলোকৰ ঈদ হৈছে ত অসমীয়া বিলাকে সে নকৰে, কিছুমান অসমীয়া মানুহো আছে যে তেওঁলোকৰ ঘৰত এনেদৰে যায়, ঈদৰ দিনাখন বা মানে নিজৰ লগৰ বিলাক থাকিলে। ত সেইবিলাক সকলো বিলাক চাই কিনে ভাল লাগে, কাৰণ অ' মানে অসমখন তো এই জনগোষ্ঠীৰ এক সংমিশ্ৰণ হৈ আছে দেচোন, ত' এইবিলাক সকলোবিলাক চাই পেলাই বহুত ভাল লাগে আৰু।
হয়, ঠিক কথা কৈছা। আৰু আ আমি সকলোৱে মিলি জুলি থাকিলে ভাল আৰু। মানে আমি মিলিজুলি থকাটোৱেই ভাল। কাৰণ যেতিয়া আমি মিলি জুলি থাকিম, আমাৰ ইজনে আনজনৰ উম' সংস্কৃতি, কৃষ্টি সংস্কৃতি আদি সকলোবোৰ আমি গ্ৰহণ কৰিব লাগে। আৰু আমিও আমাৰ বিহু সেইবিলাক মানে বিহু হওঁক বা যিয়ে হওঁক, আমাৰ যেতিয়া আমাৰ সং তেত পৰে, সেইবোৰ আমি যদি বেলেগক দিব পাৰো, বেলেগে যদি গ্ৰহণ কৰে, আমাৰ মনটো খুব ভাল লাগে বাৰু।
হয় তুমি ঠিকে কৈছা, আৰু আমাৰ অ' অসমতো জানাই আমাৰ দেৱালী উৎসৱটো সেইটো কিমান এ ডাঙৰকৈ পা মানে সেই হয় আৰু দেৱালীৰ আ যিদিনাখন কালী পূজা হয়, আ কালী পূজাতো বিভিন্ন মানে অ' কৰবাত কৰবাত বহুত ডাঙৰকৈ পাতা হয় দিয়াচোন, বহুত ভাল লাগে সেইবিলাক চাই। এফালে কালি মাক পূজা কৰা হয়, তাত বলি দিয়া হয়, কিবা কি বি এনেকুৱা বিভিন্ন ধৰণৰ নীতি নিয়ম আছে দিয়া চোন, সেইবিলাক চাই পেলাই ভাল লাগে। বা অ' মানে এনেকুৱা দেৱালীৰ দিনা ঘৰত চাকি বন্তি জ্বলাই পেলাইও বহুত ভাল লাগে।
উম, হয় হয় দীপাৱলীৰ দিনা যিহেতু পোহৰ উৎসৱ বুলি কোৱা হয়। আমাৰ আৰু অকল দীপাৱলীয়ে নহয় অসমত বিভিন্ন ধৰণৰ উৎসৱ পালন, উৎসৱ মানে পাৰ্বন। মানে পালন কৰা হয়, যেনে ধৰি লোৱা তুমি মানে দুৰ্গা পূজাই হওঁক তুমি কোৱাৰ নিচ। নে কালী পূজাই হওঁক আৰু সৰস্বতী পূজা সৰস্বতী পূজা মানে ছাত্ৰ ছাত্ৰীসকলে বহুত খুব আনন মানে খুব ডাঙৰকৈ পতা হয়। আৰু ৰাস মহোৎসৱ, ৰাস মহোৎসৱ যে যোনটো মানে ৰাস মহোৎসৱত যোনটো এটা ভাল লাগে। সেইটোত চ, সেইকাৰণে অতুলনীয়, আৰু অম্বুবাচী মেলা মই একোৱাৰ দৰে। অ ঈদ, খ্ৰীষ্টমাছ আদি উৎসৱসমূহ মানে খুব ডাঙৰকৈ পালন কৰা হয় অসমত।
হয় তুমি ঠিকে কৈছা। সকলো বিলাক চাই বিৰাট ভাল লাগে। লগতে আমাৰ আহ অসমত আছে দৌল উৎসৱটো যোনটো আমি হোলী বুলি কওঁ সেই তো ইমান আহ মানে আহ বেছিভাগতো বৰপেটাত তুমি জানাই কিমান আহ ডাঙৰকৈ বা কিমান ধুনীয়াকৈ পতা হয় তাতে দৌল উৎসৱটো। ত' এই সকলো বিলাক চাই পেলাই বহুত ভাল লাগে আৰু তুমি কোৱাৰ দৰে দুৰ্গা পূজা, দুৰ্গা পূজাটো তুমি জান নাই, কিমান আহ মানে আমাৰ এ কিমান ডাঙৰকৈ হয় বা কিমান ধুনীয়া কৈ হক সকলো ঠাইতে মণ্ডপবিলাক থাকে তাতে আম আমাৰ পূজা অৰ্চনা কৰা হয় আমাৰ দূৰ্গা মাক কাৰ ওচৰত আমি সকলোৱে মানে আ-আ-আশীৰ্বাদ লওঁ। এই সকলোবিলাক চাই পেলায় বহুত ভাল লাগে দিয়া চোন তাত আম মানে গৈ পেলায়ও ভাল লাগে।
উম! হয়-হয় ঠিক কথা কৈছা। আহ দুৰ্গা পূজাতো মানে খুব উলহ মালহেৰে পালন কৰা হয় অসমত। আৰু অকল দুৰ্গা পজা বুলি নহয় সকলো ধৰণৰ উৎসৱেই পালন কৰা হয়। আৰু সকলোৱে সেই বস্তুখিনি আদৰি লয় আৰু সেনেকে ক'বলৈ কবলে আমি অসমত থাকি বহুখিনি মানে খুব গৌৰৱ আনন্দিত কৰোঁ মানে মই নিজকে অসমীয়া বুলি কৈ মানে বহুতখিনি গৌৰাম্বিত কৰোঁ আৰু অকল মই বুলিয়ে নহয়, অসমৰ সকলো প্ৰত্যেকজন মানুহে কৰে দিয়া চোন।
হয়, তুমি ঠিকে কৈছা। মইও অসমত থাকি পেলাই বা অসমীয়া হৈ পেলাই বহুত অহ নিজকে মানে গৌৰৱ অনুভৱ কৰোঁ আৰু। কাৰণ আমাৰ অসমত বিভিন্ন ধৰণৰ, আমাৰ গোটেই ক'ব গ'লে অসমত বিভিন্ন বস্তু ত' বিভিন্ন ধৰণৰ মানে উৎসৱ হৈয়েই থাকে। অহ বি অ মানে ধৰা উম, এনে কি বুলি কয়, তুমি কোৱাৰ দৰে সৰস্বতী পূজা হওঁক, গনেশ পূজা হওঁক তাৰ পিছত বিচ বিশ্বকৰ্মা পূজা হয়। এনেকুৱা ধৰণৰ গোটেই বছৰতো কিবা নহয় কিবা চলিয়ে থাকে যোনবিলাক আমাৰ মানুহ বিলাকে ইমান আহ উৎসাহেৰে পালন কৰে বা ইমান ভগ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। ভগৱানৰ উৎসৱসমূহ ইমান ধুনীয়াকৈ মানে পাতে। সেই সকলো বিলাক চাই পেলাই বিৰাট ভাল লাগে।
হয়-হয়, ঠিক কথা কৈছা। আজি তোমাৰ পৰা মানে এই আলোচনাৰ পৰা মই বহুখিনি তথ্য জানিবলৈ পালোঁ। আশা কৰোঁ আমি যাতে আগলৈ এনেকৈ আৰু বিভিন্ন বিষয়ৰ পৰা আলোচনা কৰি যাওঁ আৰু।
হয়, ঠিকে কৈছা। ঠিক আছে নহ'লে আজি ৰাখিছোঁ দিয়া।
উম, দিয়া-দিয়া।